অ ভাত কিহে খালি?
অহা ধেই তিঁয়হ শাকত পিঁয়াজ চিয়াজ দি কুটি ললো ভাত কেৰেলা ভাজিলো কল পচলা ভাজি অকোণ আছিলে মাটি দাইল অকণ আছিলে। পাপৰ অকণ ভাজি ললো। দিম আমলেত সেইয়াই।
উম সেইদিনা খন যে দিছিলি পাপৰ অ! অ সেইনাখন যে দিছিলি পাপ ইয়াক। কপা অনা।
আমাৰ এই যোৱাবি চাৰিআলিতে লোৱা।
অ। খাবলে ভাল অকণি অকণি উম। এই খালী হেৰি নাথাকে তাত মানে এইবিলাক এইটো।
মাছত, অ নাই নাই জুলীয়া এটা। তে নিচিলে আক সৰু আছে।
সেইটো তাই বিশালৰ পৰা কিনা চাগে। ল'ৰা পৰীক্ষা ভাল হৈছে বুলিয়ে কৈছে।
খালে এক দিনমান কাত খাব মামোন অ সঁচা নে কৈছ হয়। মোলো গাজেন লাইন পাতিব ইংলিছ। হবও পাই দেই। হব ন। কাইলে ফিজিকেল এডোকেচন আছে মই পঢ়িবলগীয়া নাই বুলি কৈছে মই বোলো তেইত পঢ়।
হেৰি আকৌ এইবোৰ সাজি সাজি লিখিব পাৰে সেইবোৰ জানিলেই হ'ল, পঢ়িবলৈ উঠিলে পঢ়িলেই হ'ল সেইখন কিতাপ।
উম।
খালী লং লংকৈ লিখিবলৈ ক'ব লাগে তাক।
শেষ কৰিছো পায় চিন্তা লাগি থাকে অ।
ভাইটিলে মাৰিলো তাৰপাছত। তাৰপাছত জিমিয়েও কথা পাতিলে জিমিয়েহে কথা পাতিলে বাৰু। তাইও সে আজি তিনিদিন হে।
মতৰ পাইছে সাতৰ কতো।
এনেকুৱা বৰষুণ। ষুণ দি। পিছে নহয় আজি স্কুল যোৱাৰ সময়ত মই মাইনা বোলো যাব নালাগে সেইদিনাখন হওক। এ প্ৰাচুৰ্যহতে বোলো দাদাহঁতে নাযোৱা বৰষুণত গোতেই কেইটা নগলে। তুমি নালাগেচোন যাবলৈ তাৰপা সি কৈছে মা যাও এই পৰীক্ষাৰ আগত ইম্পৰটেণ্ট কিবা কিবি দিয়ে। আকৌ ক্লাছত তেইছো লোৱা অকণ নগলে ঘপকে তেজ তেজ ল'ব
মাইলে তাৰ পা? হল মই বুলো মাৰিলে। এই প লৈ উঠি লে বুলোঁ। গা বোৰো বিষ হয় গা বোৰ বিষ মানে মোৰ ককালটোৰ বিষতে হৈছে,
মই কাম বেছি নাথাকিলে মানে আজি কি কৰিলো দবা পিটাা বৰষুণতে সেই পিছফালে। ড্ৰৰনৰ গোটেই মচন্দৰ সোপা উঘালি, বেলেগৰ ৰুলো কোনেও চব চাফা কৰি দিলে ড্ৰেইনতটো চফা কৰিলো বৰষুণৰ পানীয়ে হৈ যায় ইমান দবা পিটায়া বৰষুণো,
াঙাবখন দিছে আজি
অ তাৰ পিছত মই টো হেৰি এটা পিন্ধিলো আৰু পলিথিন এটা এ লাগি গলো কামত, তহঁতেই ভাল হৈছে আম এক পিলেত মাৰি দিলে হৈ যায় আৰু
ভাত বেলেগ বস্তু, চ ক নে, ব মই খাই নাথাকে নহয় একো বস্তু ঢেৰ কে নখাওাই অ আই। আম কন খাও বা বেলেগ চাহ তাহ একো খাই ধৰ
মোৰ আকৌ চাহ খনৰ নিচা আছে।
সেই লগতে খোৱা ৰাতিপুৱা লাল চাহকন খালো আৰু
উম ঠাণ্ডা পানী খাবি, ঠাণ্ডা পানী খালে ভাল, ঠাণ্ডা পানী ত খাব
উম! আজি পানী খোৱা কমেই হৈছে বাৰু
খোৱাই নাই লোকক কৈছো আজি মই য়ে কম খাইছো
আজি গৰম পানী খালো, ফিজটো আকৌ সেই ভিতৰ লাইট টো ফিউজ গ'ল পা ঠাণ্ডা হৈ আছে লাইটটো নাই জানা!
সেইটো টিপা খোৱা নাই বাই, আ-আগৰ চুইচটো টিপা খাই বহি আছে বা।
সেই নহয়, এই ভিতৰ লাইট টো জ্বলা নাই।
অহ।
এনে হে, সাইটো একেবাৰে ঠাণ্ডাই নহয় আমাৰতোত। ঠাণ্ডা, আজিহে দেখিছো লাইট টো জ্বলা নাই। হা জংঘল দি যনো ন। দিহাল লগা খাব।
আজি পুৰা সাত হাজাৰ, আঠ হাজাৰ বনাই দিব বিল।
জানো পাই কিনো মানুহো চা আমাৰ দুহেজাৰ যাহ এহাজাৰ এটা গুলি সমমাই যে, ন।
ভাইটে ভালে পালে আগত
হেহতে ৰুম ল'ব, লৈ ৰুমত গোটাই পিটাই বহিল অৰ্ডাৰ দি থাকিব, খাই থাকিব।
উম, আকৌ সেই গেছৰ কাৰ্ডখনৰ কথা কম বুলি কৈছে আজি। তাহানে সেই আকৌ লোৱা
অ।
তেতিয়া ল'ব পাৰিব ইয়াত।
আমাৰ মাইনাহতৰ পৰীক্ষা হ'বহে, হোৱা নাই নহয় কেয়া কি কৰিব পৰীক্ষাত কৰিব নোৱাৰো, সি আকৌ মেথছত আকৌ সৰকে পাম বুলি কৈছে। কিতাপ নথকাব ন থকা মেচত পাম এইবাৰ মা এনেকে কৈছে। অ' তাৰ কথা কালি আকৌ এটা বজালৈকে পঢ়াতো সোনকালে শুয়ে থাকিলে, এলাৰ্ম দিলে। তাৰপৰা মোক আকৌ কৈছে জগাই নিদিলা কেলে এলাৰ্ম যদি বাজিছিলে। মই বোলো এলাৰ্ম তুমিহে দিছিলা, মই অফ কৰি থৈ দিলো মই নুঠালো আৰু।
অহ।
আহ ম বুলো খুমুঙাৈগৈ থাকিব ইমান টোপনি গৈছে। থাক, মোকে গালি পাৰিছে। উঠান দিলা বুলি। তাই আমাৰ চাহ খাব হবই, শোণত টিউচনো আছে নহয় আজি সোমবাৰ।
অকমান ৰেঙাইছে।
আমাৰ ইয়াতো, এতিয়া বৰষুণ নাই, ম কচু
এতিয়া ৰেঙা লাভ নাই নহয় আগ বেলাটো মুধা কাম কেইটা নহল আৰু, চাও মোক কাপোৰখন দিয়ক। ফেন খন দি কাপোৰ খন লৈ আছো। মই এইকিটা সি সিয়াই যায়। প্ৰেম ভৰিকেইটা সিৰ-সিৰাই যায় নহয়।
বয়সো হৈছে নহয় আমাতকে বেছি
এই ফেনখন স্পিটে নুঘূৰে জানো? উম উম
উ মই অকমান পৰিছোহে টোপনি নগলে মোবাইল চালো
অঁ তু জি নললে মায়ে লৈ লৈছে কালি পক্ষা কি হ'ল জানো
মইও মৰা নাই। অ মই মাৰিছিলো দু-
শুন চাই যে কালি খোৱাতে আপত্তি দি আছিলে।
অ নহয় মই মাৰিছিলো দুপৰীয়া তাই ভাত খাই পেলাই আজৰি হৈছে বিধে খাই আছে পৰীক্ষালৈ গল বুলি কৈছে। কি হয় পাবহে আৰু অক'মান ড বুলি কৈছে। মৰ অহ
সোৰ কথা ব চিন্তা নচ থাক হিটো
তই এতিয়া কাইলৈ ৰাতি কৈ যাবি নহয়?
কিম বুলি কৈছে
অ আকৌ থকাকে যাবি যেতিয়া কোন তাৰিকে আৰু হেৰি নহয় কি এইটো উম হে সহঁতৰ কি বাহ তেনে কি শুক্ৰবাৰেহে আছে
কাইলৈ কাইলৈ কাইলৈ ৰাতি পাঁচটাৰ পৰা আৰম্ভ হ'ব
মই বোলোঁ কাইলে হলে মানে য়ে পাৰকৰিবলে হেৰি হেতৰ যাব
সেই হেতি নেযায় কাইলে নেযায় শুকুৰবাৰে যাব।
অ শুকুবাই বুলি ভাবিছে ভিনদেউহতো অ সি জিমিয়ে ভাবি ছে ভিনদেউহঁতো যাব খা অ বাৰ্থডে বুলি শুকুৰবাৰে মই কলোঁ নহয় কাই মই বোলো মোক আকৌ কাইলে বুলিহে মই গম পাইছো। এনেকে বুলি কলোঁ।
খাইে হ বোলে স্কুলৰ পৰা আহি উঠাই দিম। তাপা নি আৰু ৰাতিটো থাকিব পেছি এইকেইদিন পাবা নহয় বুলি কৈছে
আহ
ব
আজি মাহঁতৰ কি খবৰ জানো গৈছিলে সে ওলাই।
নাই ময়া ফোন ভাল নাই মো এজনীয়ে
বিলাহী কিবা পচা ভাইটিয়ে মাকক থৈ আহিছে বুলি কৈছে। মাতো কিবা কৰিব লাগিব বুলিছে কিবা?
কে ৱাই চি দিব লাগে নে কি
অ হৈ গ
না মিছ কলে মে, মে অ মাইলে, নেমাই
ফোনটো আকৌ কেব এৰিছ চাৰ্জ যদি থাকে আকৌ মিছ কল কিহৰ চিষ্টেম, ফোনটো মাৰিলেও একে নামাৰিলেও একে।
ডাইৰে, সেইটোৱে ডাৰেক্ট মাৰিব পাৰে। জানাই আও চাহ মানে
ফোনটো মাইলে হৈ গ'ল মই ৰীচাৰ্জটোনো ভওৱা কি লাভ হল, শেষ হোৱাৰ পিছতে লগে-লগে ভৱাব লাগে সিপিনে আকৌ। অ ফোণ, সেইদিনাখন সকামৰ আগত বজাৰত আছ তোক ফোন মাৰিছে মোলে। মই বজাৰ ৰ'দত তাক না ফোনটো একদম লৰালৈকে পিছে এতিয়াই কচোন ভৰাই দিবলৈ সেই ৰ'দখনত ঘূৰি ফুৰিছো।
চদোকাই কালা মেনু ফোনটো
উ নামাৰে মাইছো আগটো মাৰি থৈ দিয়ক। মোক পিছত মাৰিলে ধাৰ কিনো নিয়ম, সটো কথা
দুখৰণী নহয় আৰু এনেকেই থাকিব
জিমিয়ে ল'ৰায়ে হেৰি এটা আছে, উম ঘৰতে দৰ্জা মাৰি থৈছে, লৰা বাহিৰলৈ ওলাই আহিছে, মোৰ লগত কথা পাতি থকা কাৰণে, তাই হে আঙুলি টোৱাই দম দি থাকে।
সি কৈছে এ এংকে-এংকে-এংকে নকৰিবি। এনেকে এনেকে নকৰিবি বাদদে সেইবোৰ কথা সামালোৱা
অহ তাকে অহ হ'ব দে তাকে আকৌ তাৰ ফোনটো ধৰি লওঁ
অহ
উম